হেল্ল' শুনিছা নে?
শুনিছোঁ শুনিছোঁ, কি কৰি আছা?
মই এনে আছো ৰবা! তুমি কি কৰি আছা?
চাহ খালা নে কি?
বাকী চাহ পানী তেনেকুৱা খোৱা নাই ৰবা! চাহ পানী তেনেকুৱা খোৱা নাই ৰবা। অ'। অ' হাল্লা হয় আছে ন, এতিয়াতো নাই ন?
এতিয়া নাই, আছে হ'লেও অলপ।
এতিয়া, এতিয়া হেল্ল' শুন শুনা পাইছা ন?
অ'।
আৱাজ অহা নাই ন' এতিয়া?
নাই নাই।
নেকি, অ' বাকী কোৱা তুমি চ চাহ চাহ পানী খালা নে নাই?
খালো খালো, চাহ পানী খালোঁ। এই খালো বিস্কুটেদি খালো।
অ' হয় নেকি? ময়ো খোৱা নাই ৰবা! এই খামহে, দহ প দহ মিনিট মান পিছত খাম। মানে দেউতা আহিল এতিয়া, তাৰপিছত খাম।
তাৰপিছত খাবা নেকি?
উম। বাকী আজি কত'বা গলা নে সন্ধিয়া?
নাই নাই যোৱা নাই ৰবা
যোৱা নাই নেকি? আজি ওলাই ওলাইয়ে যোৱা নাই নেকি? ক'ত যাবা এই বৰষুণ অলপ আগতে ৰখিল। ছটা মানত আৰু ক'ত যাবা?
নাই আজি ক'তো যোৱা নাই ৰবা! এতিয়া ওলাই।
মই সন্ধিয়া ওলাই গ'লে পাঁচটামানতে যাওঁ। চাৰিটা-পাঁচটা মানত। উম!
অ' ভালেই।
তাকো কেতিয়াবাহে। যাওঁ, এ এ এনেতো নৰ্মেল টাইমত চাৰিটা-পাঁচটা টাইমতটো টিউশনে কৰাও। কেতিয়াবা যদি টিউচনটো ৰাতিপুৱা কৰাই দিওঁ তেতিয়া যাওঁ।
হয় নেকি?
উম। বাকী, তুমি টিউচন কৰা নে?
নাই নাই নাই নকৰো।
কৰিব লাগে কিন্তু নিজৰ জ্ঞান বাঢ়ে, টিউচন কৰিলে।
ইচ্ছা নাযায় দেখোন।
তাকে ধৈৰ্য লাগে কোন্তু বহুত ধৈৰ্য লাগে কোন্তু। বহি থকা ধ ধৈৰ্য্যটো থাকিব লাগিব।
উম ধৈৰ্য্য লাগে।
তেনেকুৱাই।
ধৈৰ্য্যটো বহুত লাগে।
উম।
বাকী আৰু খানা - পিনা কি হ'ব আজি?
আজি খানা বা কি বনাই ৰাতি, তোমালোকৰ? এ কি বা বনাই ভেজে হয় না ন'ন ভেজে হয়?
আমাৰত মাছ হব চাগে মাছ?
আছো
উম, আমাৰ ৰাতি মাছ - মাংসই হয়, দি দিনত উম নিৰামিষ হয়। কিন্তু ৰাতি মাছ - মাংস হয়।
মাছ - মাংস চলে নেকি ৰাত
চলে চলে।
অ ভালেই বাৰু।
মানে মাছ - মাংস একেলগে নচলে যিকোনো এটা।
যিকোনো এটা চলে আৰু তোমাৰ।
অহ অহ, মাছ নহ'লে মাংস কিবা এটা থাকে। মানে মাছ, মাছ - মাংস ন'হলে মানে আ আমাৰ দেউতাই ভাত খাব নোৱাৰে তেনেকুৱা টাইপ।
হয় নেকি?
অহ মানে ভাল চব্জি এটা লাগিবই।
অ।
নিৰামিষ ভাত পেটত নোসোমাই, অ মানে ভাল কিবা এটা লাগে আৰু।
মাছ নহ মাছ - মাংস ন'হলে ছৱাবিনৰ আঞ্জা হ'লেও চলি যায় কিন্তু লাগিব। চয়াবিন বা পনীৰ।
নিৰামিষ নি নিৰামিষ খাব নোৱাৰে আৰু।
নাই নাই নোৱাৰে নোৱাৰে।
খাব লাগে নিৰামিষ খাব লাগে।
অ নিৰামিষো খাব লাগিব নিৰ উম চব খাব লাগে, নিৰামিষ তোমাৰ যিমান খাবা ইমান শৰীৰৰ কাৰণে ভাল হয় নে?
হয়।
তাৰ তাৰ পিছত মি মাছ - মাংস যিমান খাম সিমানে শৰীৰৰ কাৰণে বেয়া।
মাছ- মাংসটো বাৰু ইমান ভাল নহয়।
খাব লাগে আৰু মাজে - মাজে।
মাজে - মাজে খাব লাগে, সদায় খাব নালাগে।
আমা আমাৰটো ডেইলি চলে।
কলেজটো খুলিবৰ
কলেজ খুলিব টাইম হৈছে ৰ'বাৰ। তাকে মই এইকেইদিনত ভাবি আছো ক'তবা ফুৰি আহো কলেজ খোলা থাকিলে আৰু ক'ত যাম।
ক'ত যাবা?
ফুৰি আহো শ্বিলং যাম বুলি ভাবিলো আৰু আজি আ আজি যা আজি আজি নহয়। কালি গৈছিলোঁ মানে শ্বিলঙৰ ফালে যোৱা নাই খানাপাৰা ফালে গৈছিলোঁ।
হয়।
যাওঁ এই খানাপাৰা ফালে যাবই নোৱাৰিলোঁ ইমান ইমান পানী। পানী দেখা পাই ঘৰত গুচি আহিছো।
হয়, নেকি পানী ইমান পানী হৈছে!
মানে বানপানী যোৰাবাট
যোৰাবাটত যোৰাবাটতত হৈছে পুৰা পানী হৈছে।
উম। ট্ৰাক তাতে আৰু তুমি শ্বিলং কেনেকে যাব এতিয়া শ্বিলং এতিয়া গ'লে আৰু ইয়াত যাব লাগিব। নাৱেদি শ্বিলং যাব লাগিব আৰু।
নাৱেদি?
উম, পানী হৈছে ন অ'।
কমিব পানী।
কমিব এই কমিব মানে আজিও তোমাৰ বিশ্বাস কৰিবা বাৰটাৰ পৰা সন্ধিয়া চাৰিটালৈ পুৰা বৰষুণ দিয়ে চাৰে চাৰিটালৈ এতিয়াও আৰু নাই।
উম।
বাৰটাৰ পৰা ষ্টাৰ্ট হৈছে বাৰটাৰ পৰা যি ষ্টাৰ্ট হৈছে বৰষুণ। দিয়ে আছে দিয়ে আছে দিয়ে আছে চাৰে চাৰিটাৰ লৈকে।
নাই বৰষুণ এৰিছে ন এৰিলে দুই একদিনতে কমি যাব বৰষুণ জেনেৰেলি।
উম, এতিয়া আৰু আৰু আৰু আৰু চাগে বৰষুণ দিব কলা কলা হৈ আছে।
ইমান বৰষুণ দি আছে আমাৰ আমাৰ ইয়াত দেখোন বৰষুণে দিয়া নাই।
এই গুৱাহাটীত বৰষুণ দিলে মানে দিয়ে থাকে মানে। বানপানী কৰিহে এৰিব। বানপানী কৰি দিব মানে বানপানী হৈছে এতিয়া আৰু বেছিকে বৰষুণ দিলে আজি মোৰ লগৰ এটা অলপ আগত ফটো মাৰি দিল তেওঁলোকৰ ঘৰত পানী সোমাই গৈছে।
পানী সোমাই গৈছিল।
উম, লগৰ এটা মানে গৈছিল কেইদিনমানৰ কাৰণে কামত। মানে গোটেই মানে বিছনা চিচনাৰ ওপৰত উঠি আছে।
মানে বৰষুণটো পৰহি পৰহিৰ পৰা কন্টিনিউ মাৰি আছে ন। তোমালোকৰ তাত ইমান নহ'ব পাৰে কিন্তু এয়াতে পুৰা দিছে। কালি অ' কালি আজ আৰ্জেণ্টিনা আছে ন?
কালি নাই পৰহি আছে পৰহি।
চেমি ফাইনেল কেতিয়া?
কালি আছে কালি তোমাৰ হেৰি ফ্ৰান্স আৰু স্পেইনৰ।
আৰ্জেণ্টনা কি ফাইনেল গ'ল নেকি?
ছেমি ফাইনেল পাইছে পৰহি আছে ছেমি ফাইনেল দুখন নহয় নেকি?
অঁ ছেমি ফাইনেল ওৱান ছেমি ফাইনেল টু।
ছেমি ফাইনেল দুখন হ'ব ছেকেণ্ড খানত আছে আৰ্জেণ্টিনা আৰু ইংলেণ্ডৰ
আৰ্জেণ্টিনা ফাইনেলত যাব যেন মই পাই আছো।
হয়ঁ নেকি? কব নোৱাৰি কি হয় কি হয় ক'ব নোৱাৰা।
মেচি হো
ক'ব নোৱাৰা কোনে ফাইনেল পাই পি
তাকে এইটো ফাইনেলত কোনে পতককে কোন ফালৰ পৰা সোমাই যায় তুমি গমেই নাপাবা। তুমি ভাবিবা বেলেগ এটা হ'ব বেলেগ এটা।
যোনে ভাল হ'লে শুনি যাব।
অঁ মানে তুমি যদি ভাবা বেলেগ এটা হয়ঁ গুণটো বেলেগ উল্টাটো হয়ঁ।
প্ৰছাদ জলে প্ৰেচাৰটো বেছি হেৰি কৰিব পাৰে নি।
চেনেকাৱা মই এতিয়া ইণ্ডিয়া আৰু ইংলেণ্ডৰ যোন ত তৰ চলি আছিল মই যে ভাবিছো ইণ্ডিয়া আৰামছে জিকি যাব। জিকি যাব বৈভৱ সূৰ্যবংশী আছে বহুত ডাঙৰ ডাঙৰ প্লেয়াৰ আছে। কি হ'ল উল্টাটো হ'ল ন এটা খেলো ভালকে খেলিব নোৱাৰিল।
ইহত দাদা ইংলেণ্ডত ইণ্ডিয়া যাব নোৱাৰে ইংলেণ্ডৰ পিটচত ভাল খেলবা নোৱাৰে।
অঁ ইংলেণ্ডৰ পিটচত নোৱাৰে। তেওঁলোকৰ পিচত অকল তেওঁলোকে পাৰিব।
অঁ!
মানে যেনেকে ই ইণ্ডিয়াৰ ফিল্ডত বেলেগ টিমে ইমান নোৱাৰে।
হয়ঁ!
তেনেকুৱা টাইপ মানে কথাবোৰ হয়নে?
অঁ অঁ!
তাকেই। বাকী তুমি ক্ৰিকেট চাইছিলা নেকি?
ক্ৰিকেট চোৱাই নাই একদিনো চোৱা নাই ক্ৰিকেট চোৱায় নাই এই ক্ৰিকেট মই চাও কি ৱৰ্ল্ড কাপ কেইখনহে চাও ক্ৰিকেটৰ আজিকালি। আই পি এলো তেনেকে নাচাওঁ।
লাষ্ট ৱৰ্ল্ড কাপ দুইহেজাৰ ঊনৈছত হৈছিল ন।
দুই হেজাৰ ঊনৈছত নে বাইশত
বাইশত নেকি অ বাইশত বাইশত এ এতিয়া এইবাৰ আছে। আছে নেকি নে নাই নেক্সট বছৰ আছে চাগে এইবাৰ আছে ন।
তিছ চৌবিশ এইবাৰ আছে এইবাৰ।
কেতিয়াৰ পৰা আছেনো।
এ আৰম্ভ হ'বই জুলাই এইটো মাহতে হ'ব নেকি লাষ্টত দিকি
উমঁ চাব লাগিব এটা মেচ।
এইটোমাহত এইটো মাহতে হ'ব কিজানি।
ৱৰ্ল্ড কাপৰ মই প্ৰতিটো খেলাই চাওঁ।
ময়ো চাওঁ চবেই চাই চাওঁ চাওঁ।
উমঁ তাৰপিছত ইণ্ডিয়া আৰু ফাইনেলত- গ'লেটো চব জেগাত পৰ্দা লগাই দিব।
অ, পৰ্দা লগাই দিয়ে। পৰ্দাটো পৰা যি
আমাৰ ইয়াতেটো পুৰা পৰ্দা লগাই দিয়ে। ল - লতা - লতাশিল ফিল্ড যে আছে।
হয়।
লতাশিল ফিল্ডত তোমাৰ পৰ
কিয় আছে পৰ্দা লাগি
হয়- হয়, পৰ্দা লগাই দিছে ই- ই- ই ফুটবল চলি আছে।
তাত কেতিয়া চলি আছে?
ক্ৰিকেটতো দিয়ে, মানে ক্ৰিকেট চাবৰ কাৰণেও দিয়ে বুজিছা।
হয়। কিন্তু ক্ৰিকেটত ফাইনেলতহে দিয়ে কিজানি।
হা?
ক্ৰিকেটত ফাইনেলতহে দিয়ে।
অ- অ- অ, ফাইনেলত দিয়ে। ফাইনেল মানে গোটেই অসমৰ উম, মানে গুৱাহাটীতো তুমি পৰ্দা লগা পাবা আৰু।
অ- অ। ঠিক আছে, দিয়া।
ঠিক আছে ৰাখিছো। অ- অ, ভাল লাগিল কথা পাতি, অ।
দিয়া- দিয়া।